এই নিকোৱা
শুনি আছানে
শুনি আছো কোৱা
কি খবৰ তোমাৰ ভালে আছা
ভাল ভাল তোমাৰ
উম মোৰো ভালেই খালি অলপ ভাল কৰোৱা হৈ আছো আৰু
কি কৰি আছ ম
কি কৰি আছো মানে আজি দিনটো ঘৰৰ কাম কৰিছো সেইকাৰণে বৰ ভাগৰ লাগিছে
অ আক
মই আজি ঘৰ সাৰিলো তাৰপিছত ঘৰ মুচিলো তাৰপিছত ঘৰৰ গোটেই খিৰিকী বিলাক চাফা কৰিলো তাৰ পিছত ফেন চাফা কৰিলোঁ তাৰপিছত মোৰ জোতা চেণ্ডেল যিমান আছে চব ধুই পখালি ৰ'দত দিলোঁ সেইবিলাক সামৰিলো তাৰপিছত আকৌ ভাত বনোৱা মেলা আছেই সেইবিলাকো কৰিলো সেই তেনেকেই দিনটো গল আৰু আৰু সেই এতিয়া ৰাতি ভাত খাই উঠি পেলাই বোলো খবৰ এটা লওঁ তোমাৰ সেই বুলি ফোন এটা কৰিলো আৰু বাকী তোমাৰ কোৱাচোন তোমাৰ দিন কেনেকুৱা গ'ল আজি
আজি ছোৱালীজনীৰ মানে বহুত কাম কৰিলে
উম পিছে তোমাৰ মাতটো অকনমান দূৰৰ পৰা আহিছে তুমি
টো ওচৰতেতো আছে
অ', জানো কিবা মাতটো দূৰৰ পৰা অহা নিচিনা লাগিছে শুনি। এতিয়াও দূৰৰ পায়
জানো কিবা হৈছে ওচৰতেটো আছে।
উম, এতিয়া মই বুজি পাইছোঁ, দিয়া একো নাই তুমি কৈ যোৱা।
মই এই তুমি কাম এটা কৰাচোন তুমি তোমাৰ হেডফোনডালত চোৱা, এই ব্লুটুথৰ চাউণ্ডটো কেতিয়াবা কমি থাকিলে এনেকুৱা হয়। গোটেইকেইটা চাউণ্ড বহায় দিয়া। চুই লোৱা গোটেই চাউণ্ড কেইটা বহাই
উম, শুনিছোঁ বাৰু এতিয়া।
মই আজি কি কৰিলোঁ আৰু আজি মানে তোমাৰ মই ঘৰতে আছিলোঁ আজি নাই কৰা যিহেতু মঙগলবাৰ অ', আজিকালি মহালয় হনুমানৰ ভক্ত যে
অ'।
অলপমানে পঢ়া শুনা কৰিলোঁ। আছে তাই যি গৰম পৰিছে লগা হৈছে কাম কৰিবই মন নোযোৱা
গৰম বহুত বনাইছিল যে
উম, কেতিয়াবা মন যায় বুইছা, তুমি নদীৰ পাৰত গছৰ তলত, বহি পেলাই পাৰ কৰিম বুলি আজিকালি সময়ে নাপাওঁ।
আজিকালি কাৰো তেনেকা সময় নাথাকে।
মন যায় নে? কেতিয়াবা এই নদীৰ পাৰত পাতলা মানে কম পানী থাকে নদী শিলৰ মাজেৰে পানী গৈ থাকে, তাকে ধুনীয়াকৈ লৈ পেলাই কাষতে চকী এখন পাৰি বহি ভৰিখন পানীত তিয়াই পেলাই বহি থাকিব পৰা হয়।
অহ, যায় মন তেনেকে।
মোৰতো এই পানীতে মানে তেনেকে বহি থাকিব মন যায়, কম পানী থাকা নদী। বিচনাত যেনেকে শুই থাকো গৰমটো যিমান পৰে সেই তেতিয়া সেইবিলাকে মনলৈ ভাৱ আহে কিবা কম পানী থাকা, চাফা নদী এখনত গৈ পেলাই শুয়ে থাকো
কৰিছে আৰু সেইটোৱে মানে একদম আল্টিমেট মানে শেষৰটো সিদ্ধান্ত সেইটোৱে থাকিব আৰু।
তাকেই
বাকী মাহঁত আছে নে নাই ঘৰত?
অ', আছে, আছে।
মাহঁতৰ‌ ভাল নে?
উম, ভালেই তোমাৰ পৰা মাহঁতৰ ভাল নে? ভণ্টি ভালে আছে?
অ', ভালটোৱে, ভালেই এই গৰমৰ কাৰণে অশান্তিত পাইছে।
আমাৰ চবৰে অশান্তি হৈছে তাই কিবা পৰীক্ষা মেলা কিবা চলি আছে নেকি ন?
অঁ তাই কলেজৰ এক্জাম চলি আছে
উম কেনেকুৱা হৈছে
প্ৰায় ভালবোৱা বুলিয় কৈছে বাকী আৰু পৰীক্ষা ফলাফল ঘোষণা কৰাৰ পিছতহে গম পামা কি হ'ল
উম তাক সেইটাই শেষ কেতিয়া হব
এই তাকে ঊলৈশ তাৰিখ মানে হ'ব নেকি
উ বহুত দিন আছে
উম বহুত আছে এনে তাই ঊনৈছ তাৰিখ কৰিল নে ন তাৰিখ মই পাহৰিলোঁ কিন্তু সেই দুটা ডেটৰ ভিতৰতে কোনোবা এটা শেষ হ'ব আৰু
তোমাৰ মাততো এতিয়াহে আহিছে অকমান ভালকে
হয় হয় জানো কি বা হৈছে
অথনি কিবা দূৰৰ পৰা অহা নিচিনা হৈ আছিলে হ
মই একেটা জেগাৰ পৰাই গৈ আছোঁ
মই এতিয়া শভাই
মই লৰচৰ কৰাই নাই মই যেনেকে থাকে তেনেকেই কৰাছো স কেতিয়াবা হয় চাগে পৰ কিবা খেলি মেলি কাৰণে তেনেকা হ'ব পাৰে বা নেটৱৰ্কৰ কিবা ৰিজন থা থাকিব পাৰে আৰু
বাকী তুমি আজ ঘৰৰ কি কি কাম কৰিলা
মই আজি কি কৰিলোঁ আৰু ৰাতিপুৱা উঠিলোঁ উঠি পেলাই নিজৰ কাৰণে চাহ এক একাপ বনালোঁ তাৰপিছত অলপ পঢ়িলোঁ পঢ়ি পেলাই মোৰ আকৌ কাছ এটা আছে নহয় আমাৰ লোকেল প্ৰজাতিটো নহয় বাৰু এইেইটো মানে আইনগতভাৱে পুহিব পৰা প্ৰজাতি এটা আছে মোৰ তাত কাছৰ ত' সেই কাছটো মই পানীখিনি সলালোঁ পানীখিনি সলাই দি কাছতো কহাৰ চাহাৰ দিলোঁ তাৰপিছত আকৌ মোৰ কুকুৰ আছে যে সিহঁতক গা ধোৱালোঁ গা চা ধুৱাই মেলি গৈ পেলাই দেখিছোঁ মই ভাত খাবলৈ হ'ওঁ খালো হয় খাই পেলাই মই তোমাৰ এই ফেন চাফা কৰিবলৈ আছিলোঁ ফেনখন চাফা কৰিলোঁ
ভাত খাই উঠিহে কৰিছা ফেন চাফা
খেতি কৰিছোঁ কাৰণ মই গা ধোৱা নাছিলোঁ তাৰি বীজ তাৰপিছত চাফা তাফা কৰি মেলি মৈ পনোই অলপ সময় আকৌ পঢ়িলো তাৰপিছত ৰন্ধা হ'ল সন্ধিয়াপৰত চাহা অলপ খাই ওলাই গোলো লগৰ দুটামানৰ ওচৰত তাৰপৰা সেই আহি লৈ পেলাই আকৌ ভাত খাবই হ'ল আৰু তেনেক আজি
তাকে আজি কি আছিলে ভাতৰ লগত
আজি ভাতৰ লগত আছিলে খাৰলি অমিতা খাৰলি আছিলে, তাৰপিছত ভোলৰ ভাজি আছিলে, দালি আছিলে। খবাৰ এবাৰ নিৰা নিশা।
উম।
তাৰ মানে অকণমান ঘৰৰে খাৰ বুলি শছে
দেই খাব লাগে, মাজ, মাজে।
ঠাইলৈকে সেও শৰীৰৰ কাৰণে ভাল ন' শৰীৰৰ কাৰণে ভাল, গেছৰ কাৰণে ভাল, হজমৰ কাৰণে ভাল। সেইকাৰণে মানে আজিকালি মই অলপ তেনেকুৱা বস্তুবিলাক খোৱা হৈছোঁ খাৰলি হওঁক তাৰপিছত পঁইতা ভাত হওঁক। আমি এনেও পইতা শাক এনেকুৱা বস্তুবিলাকত প্ৰ'বায়টিক পোৱা যায়।
অহ। উম।
আছে তুমি গচিলা যে পঠখাত পাইচিলা নি
উম, খাওঁ মই ভাল, পাওঁ খ গৰম আৰু বেছি গৰম পৰিলে পঁইতা ভাত একদম বৰ সোৱাদ লাগে খাই ৰাতিপুৱা ব্ৰেকফাষ্টত আৰু লগতে আচাৰ অলপ লৈ খাই ভাল লাগে।
অ', আজি আকৌ তাৰপিছতহে মোৰ ওপৰত চাদৰ ওপৰত মোৰ গছপুলি কেইটামান আছে যে সেই গছপুলি কেইটাৰো ওচৰৰ পৰা বনবিলাক চিকুণাই দিলোঁ। অকমান স সময়লৈ আবেলি টাইমত।
কি, কি গছ পুলি আছে তোমাৰ চাদৰ ওপৰত?
মোৰ চাদৰ ওপৰত জলকীয়া আছে, তাৰপিছত নেমু আছে, ভেন্দি আছে। ফুলৰ পুলি আছে সেই তেনেকেই আৰু। ইমান ভালকে নাজানো গছ ৰুবলে। কিন্তু মানে যত্ন কৰি আছোঁ আৰু।
উম, ভালেই ৰুব লাগে গছ, চছ আৰু ঘৰৰ শাক পাচলিৰ খোৱা সো, সোৱাদেই বেলেগ এই বজাৰৰ বিলাক ক'বিলাক খাই চাবা আৰু ঘৰ বিলাক খাবাচোন সোৱাদৰ পাৰ্থক্য আছে। ঘৰৰ বিলাকৰ বহুত সোৱাদ থাকে। উম।
তাকে।
এ, এতিয়া কি কৰিবা তুমি?
এতিয়াই শুবলৈ ওলাইছোঁ, বিচনাত পৰিছোহি।
উম।
ঠিকে আছে দিয়া নহ'লে শুই যোৱা আৰু হোম হোম ঠিক আছে
শুভৰাত্ৰি
শুভৰাত্ৰি